আঁহ।
কি কৰি আছা?
এনেই বহি আছো। তুমি?
উম মইও এনেই লিখি আছো।
উম কি লিখি আছা?
হোম?
হেল্ল!
হেল্ল'!
অঁ কি লিখি আছা?
নোটছ লিখি আছো। আৰু এছাইনমেণ্ট দিছে এইটো লিখি আছো।
অ বেছি আছে নেকি লিখিব কাৰণে?
অঁ বেছি আছে, আৰু চাৰিটা কমপ্লিট হ'ল আৰু দুইটা আছে।
অঁ একজাম কেতিয়াৰ পৰা?
পোন্ধৰ তাৰিখ পৰা।
অ', কেইটা চাবজেক আছে?
চাৰিটা চাবজেক্ট এ আছে।
উম, জল্দি শেষ হ'ব চাগে তেনেহ'লে!
অ'। পোন্ধৰো তাৰিখ পৰা আৰম্ভ হ'ব, আৰু ওঠৰ তাৰিখ শেষ হব।
অ'।
আৰু তাৰ পিছত গৰম বন্ধ দিৱ চাগে।
অ', কেইদিন দিয়ে বন্ধটো?
দচ দিন দিম বুলি শুনিছোঁ, কিন্তু গ'ম নেপাওঁ কিমান দিন দিব।
উম, এতিয়ালৈকে কন-কনফাৰ্মেশচন দিয়া নাই।
উম, হুম, দিয়া নাই এতিয়ালৈকে।
উম।
তুমি কি কৰি আছা এতিয়া?
এনে বহি আছোঁ।
ভাত খালে?
অ', খোৱা নাই তুমি?
তোমাৰ তুমি ঘৰত কেতিয়া যাবা?
এতিয়াতো ক'ব নোৱাৰো। বন্ধ কেতিয়া দিব বন্ধ দিলেহে যাব পাম।
উম।
আৰু বন্ গৰম বন্ধতে কি কৰি বা?
মই একো নকৰো ঘৰতে থাকিব, বাহিৰত ওলাই ওলাব মই। আগতে আমি কথা পাতিছিলোঁ কি ফুৰিব যাম বুলি। ভেকেশনত কিন্তু একো কনফাৰ্ম মন নহয় যাবনে নাই একো কনফাৰম
হৈ আছে।
শ্বিলং যাম বুলি ভাবিছোঁ।
উম, শ্বিলংটো কোনতো জাগাত? না খালি শ্বিলং মেইন টাউনতে ফুুৰিব যাবা?
এতিয়ালৈকে জাগা কনফাৰ্ম হোৱা নাই, কি ইয়াতে যাম ইয়াতে যাম বুলি। কিন্তু
উম।
মানে এনেই যাম বুলি কথা পাতিছিলো। উম।
গৰম বন্ধৰ পাছত যাব খুজিছিলেটো টাইম নাই আৰু এতিয়া।
উম।
কেইদিনমানহে আছে। আৰু এতিয়ালৈকে জাগাও বিচাৰি পোৱা নাই মানে। কেনেকা যাব আৰু। জাগাতো বহুত জাগা খিনি ভাল আছে চাগে শ্বিলং খিনিতো।
জাগাটো আছে হ'লে টকাও থাকিব লাগিব ন।
এইটো হয়, হয়টো।
উম।
কেইজন যাব বিচাৰি আছিলে।
হেল্ল'।
উমঁ। কেইজন যাব বুলি বিচাৰি আছিলে?
হয়।
হাঁ?
ছয়জন।
ছয়জন। আৰু- উমঁ, তা'তে থাকিব না, নে- ৰাতিপুৱা যাব আৰু গধূলি ঘূৰি আহিব বুলি ভাবি আছে।
তা'তে থাকিব, থাকিব লাগিব। নাথাকিলে
ভালকে শুনি পোৱা নাই।
হেল্ল'।
উমঁ। হয়।
উম। তা'তে থাকিব লাগিব, উম।
তোৰ মাতটো খালি অকণমান-অকণমান হে শুনি পাই আছো আৰু বেলেগ- মোৰ মাতটোয়ে বেছি শুনি পাই আছো।
উম। বাহ। এতিয়া?
অঁ' এতিয়া অলপ ভাল হৈছে।
এয়াৰফোন লগাইছিলো সেইটো কাৰণে আছে।
উম। হয়। ভাবতো কেতিয়া দিয়ে?
দি আছে চাগে। মানে ফাৰ্ষ্ট ইয়াৰৰ যি চলি আছে এতিয়া। সেইটো কাৰণে, অলপ সোনকালেই দিয়ে আজিকালি।
সিহঁতৰ এক্সাম নাই নেকি?
আছে। পোন্ধৰ তাৰিখ পৰা এই অঞ্চলবোৰ কিন্তু-
উম, এতিয়ালৈকে মানে দি- য়ে শেষ হোৱা নাই যে।
কালিয়ে লাষ্ট ডেট বুলু।
কাল লাষ্ট। অঁহ।
উম।
তোমাৰ অহ', - খালি অকণমান-অকণমান হে শুনি আছো অকণমান ডাঙৰকে। মা কচম
অ তুমি কেতিয়া ভাত খাবা
অলপ দেৰিকে খাম মানে নটাৰ পৰাহে আমাৰ ক্লাছ আছে নহয়
অ অ ভাতে দিয়ে ন ৰাতি পুৱা হেল্ল'
উম
হেল্ল'
হেল্ল'
মানে অ ভালদৰে
ভাতে দিয়ে নে নে চাহ বিস্কুট এনেকে দিয়ে
ভাতে দিয়ে এতিয়া মানে কিছুমান মানুহ কেইতা চাহ নাখায় নহয়তো কমপ্লেইন কৰিছে সেইকাৰণে ভাত
উম
আগতে ৰাতিপুৱা কেতিয়াবা চাহ দিয়ে চাহ ব্ৰেড আৰু এইটো ব্ৰেড নাখাই ভাত খাম বুলি কেনেহে ব্ৰেড দি ত
আমাৰো ইয়াতে এনেকাই হৈছিলে
অ
আগতে ব্ৰেড দিছিলে কিন্তু এতিয়া দিয়া নাই
উম
উ তোমাৰ ঘৰটো কোনখিনি
এনে ঘৰটোক কাৰ্বি আংলং হয় হ'লে থাকাত ইয়াত ৰাণিত থাকোঁ এতিয়া তম তোমাৰ
কাৰ্বি আংলংত কি কি আছে
হা
কাৰ্বি আংলঙতত কি কি আছে
আচ কিকি আছে মানে আছে অকমান কিছুমান চোৱাৰ জেগাত পিকনিক স্পট আছে আৰু ৱাটাৰ ফল আছে ৱাটাৰ ফলতটো বহুত খিনি আছে হলেও মই নিজেও ফুৰিব যোৱা নাই নাই এতিয়ালৈকে
ওচৰত আছেনে দুৰ আছে
এটা লাংবকু বুলি কয় সেইটো আমাৰ তাৰ পৰা ইমান দুৰ নহয় মই দুৰ জাগাও ভাল বাৰু চোৱাাতটো বহুত মানুহ আহে আৰু বেলেগ বেলেগ ডাঙৰ এইটো ওলামকুো ইমান ডাঙৰ নহয় নহয় ৱাটাৰ ফলো বেলেগ ডাঙৰ ডাঙৰ তাৰ ফল টো দূৰ আছে দুৰ আছে মইও যোৱা নাই
তুমি তুৰ গৈছে নে নাই হল
হম
লাকমখটো গৈছেনে নাই তুমি
সছে যোৱা তমি ধব ম যোৱাটো আহা তুমিও কেতিয়াবা ফুৰিব যাম
অ মানে সময় পালে যাম কিন্তু
উম এতিয়া গৰম বন্ধ পালো নহয় তেতিয়া আহা
অ
হ'ব তেনে মই ভাত
অ অ হ'ব হয়